হেল্ল'?
অ কি বুলি কয়, সিদিনা আমাৰ কথা আধৰুৱা হৈ থাকে।
অ সেইটোৱে সেইটোৱে আধৰুৱা থাকিলে।
ভালে হ'ল তুমি ফোন কৰিলা। কি কৰিছা, এতিয়া কি কৰিছা?
অ মই অলপ মানে নোটচ লিখি আছিলো।
অ আজিও?
অ আজিও মানে ইমান তা নোটছ দিছে ন, জমা হৈ গৈছে, তাৰপিছত নোটছো নিলিখো ন ত সেইকাৰণে যিহেতু মোৰ, ইণ্টাৰ্ণশ্বিপো খতম হল। সেইকাৰণে লিখি আছো আৰু পুৰা। সেইটোৱে হুম হ।
এ হ আ কিবা প্ৰব্লেম আছিলে জানানে, তাকে মানে অ সি মানে কৈছে মানে সি কোৱা হিচাপত,
উম,
মানে ই খুলি ভাঙি কোৱা নাই। সি যিহেতু সি চাবাচোন অলপ মানে হয় ছোৱালী তাইপৰ নিচিনা। মানে, ধৰা হি ছোৱালীক বেছি সি ছোৱালীৰ লগত বেছি ক্ল'জ লৰাতকে নে,
অ অ ঠিকেই,
তাৰপিছত অ তাৰপিছত কি তাৰপিছত, কি হ'ল তাৰ মানে সি মানে কৈছে, কুলাইকৰ পৰাই বহুত ষ্ট্ৰাগল, কৰি আহিছো মানুহৰ কথা শুনি আহিছো। বা কেনে কেনেকুৱা পৰিস্থিতিত মই আছো মই জানো ই সেনেকে, কৈছে আৰু তাৰ পিছত কৈছে ঘৰৰ মানুহো বুজি নাপায়। এনেকুৱা টাইপ কিন্তু ল'ৰাটো টেলেণ্টেড আছিলে না।
সঁচা সঁচা মানে কি জানা, মানে আমি মানে আমি ফ্ৰী আছো। মানে আমি যেনেকুৱা এক্সপ্ৰেছ কৰো সেইটো আমাৰ কথা। কিন্তু চচাইটি টো আমাৰ, এনেকে মানে সেনেকে ৰাখি দিছে।
হেৰেছমেণ্ট কৰে আৰু।
অ ত আছে। সেইটোয়ে যে ছোৱালী সেনেকে থাকিব লাগে লৰা সেনেকেই থাকিব লাগে। এতিয়া এতিয়া যিহেতু, ত' আমি বহুত মানে সেনেকুৱা প্ৰটেষ্ট কৰি আছো ধৰা সেনেকুৱা, লেচবিয়ান বা গে সেনেকুৱা টাইপ বোৰ, টেষ্ট কৰি আছোঁ, যত আমি যেনেকে মানে এক্সপ্ৰেছ কৰো, সেইটো আমাৰ কথা সেনেকুৱা আৰু সি যদি ছোৱালীহঁতৰ লগত, মানে থাকি ভাল পায়, বা কমফৰ্টেবল ফিল কৰে ত সেইটোতো একো বেয়া কথা নহয় ন।
তাকে তাকে কি মানে কিয় বা, চি, মানে এনেকুৱাও নহয় যে, একদম ছোৱালী মানে হয় নে নহয়, ত, লৰাৰ নিচিনাই থাকে এভৰিথিং টো লৰাৰ নিচিনাই। বাচ অলপ দে থাকে, আমি লৰাবোৰে যেনেকে অলপ ষ্টেণ্ডাড থাকে, সি অলপ মানে নৰম ভাৱে খোজ-চোজ দিয়ে, মানে গভীৰ ভাৱে আৰু। এনেকুৱা নহয় যে, চঞ্চল টাইপৰ অ, যেনেকে ল'ৰাবোৰ থাকে। তেনেকুৱা তাইপ আৰু মানে সি চাফ-চিকুণ বা অলপ মানে মানে অলপ কিবা, বেলেগ টাইপ আৰু।
সেইটোৱে। ত, সেইকাৰণে আৰু মানে সেইটো বেয়া বুলিটো একো নাই ন, এতিয়া মানে চচাইটিৰ সেইকাৰণে তাৰ মানে একদম মানে, টোৱে, মানে এটা মানে বৌজ হৈ গ'ল, তাৰ মানে
অহ, হ, সিয়াক চাগে ঘৰৰ মানুহ এনেকে কয় চাগে। মানে সি কৈছে আৰু ঘৰৰ পৰা আমাৰ চাপৰ্ট নাপাওঁ, বা ঘৰৰ মানুহে মোক বুজি নাপায় মানে, স্কুল লাইফৰ পৰা আমাৰ কেনেকুৱা কি হৈছে মইহে জানো, মোৰ লগত কেনেকে মানে সনেকে পাৰ কৰিছো, মানে এটা চব মনৰ কথা মানে চাগে তাতে কৈ দিছিলে, সি মানে স্কুল লাইফৰ পৰা যেনেকুৱা ডিপ্ৰেচনত আছিলে আৰু। ত, আমাৰ লগত কিন্তু ফ্ৰি হা, মই ভাবিছো কিন্তু তাৰ লাইফত টো, এটা বহুত ডাঙৰ কথা লুকাই আছে, যোনটো মানে চবকে ক'ব নোৱাৰে দিয়াচোন। নিজৰ এতিয়া পাৰ্চনেল লাইফত, কিবা নহয় কিবা এটা থাকে।
থাকে, থাকে, আৰু চাবা ল'ৰাহত তাৰ মানে সেনেকুৱা আৰু মানে ৰোষ্ট কৰে, আৰু এই ৰাম তই এইটোও কৰিব নোৱাৰো আল তই মোৰ লগত লাগি থাকা আহ, সেনেকুৱা ত, সিটো সেনেক কুৱা নহয় ন, যোৰ-তৰ ত, সেইটো মানে মেইনলি সেনেকুৱা সি মানে এডজাষ্ট কৰিব পৰা নাই, বাকিহঁতৰ ল'ৰাহঁতৰ লগত। ত, সেইকাৰণে মানে, হেনো কোৱা মতে বি, চবে মানে জু, মানে জুকাই আছিলে।
জুকাই, হয় হয়। মানে স্কুল লাইফৰ পৰাই চাগে সি পাইছে, যে তই এনেকে খোজ ৰ, বা তই তেনেকে থাকে, ছোৱালীৰ লগত থাক, সি চাগে সেইবোৰ স্কুল লাইফৰ পৰাই পাই আহিছিলে।
উম, সেইটয়ে সেইকাৰণ উম,
খিনি ডাঙৰ হৈছে ন, এতিয়া বুজি পোৱা হৈছে। চাগে, সেয়ে আৰু কি যেনেকে কৈছিল আৰু যে মোক ঘৰৰ পৰা চাপৰ্ট নাপাওঁ, এই কি বুলি কয় তোৰ, লাইফতো মোৰ এনেকুৱা আছিলে। তাইৰ কথা তাৰ কথা কিন্তু সেয়ে জানে, এই দীপাঞ্চলি বুলি যে কয়। তাৰ লগত যে আৰু এজনী সকতকে ছোৱালী থাকে। তাই জানে অলপ-চলপ তাই হা, তা জানে ইমানো নাজানে, বাট জানে আৰু।
হ'লেও জানে আৰু হম, ঠিকেই ঠিকে, মানে অ,
কৰে, যোনখিনি তাৰ ক্ল'জ ফ্ৰেন্ড মই লৰা মই ছোৱালী-তোৱালী ভাল নাপাওঁ, মইতো লৰাই বিয়া পাতি আনিম, সি মানে সেনেকে কয়।
উ
মই গাৰ্লফ্ৰেণ্ড হম আৰু মানে চ তাৰ ল'ৰাৰ প্ৰতি এট্ৰেকশচন বেছি তাৰ তেনেকুৱা হ'ব পাৰে আৰু সি ডান্স চান্সো কৰে তো
হম হুম সেইটোয়ে মই চাইছোতো সেনেকুৱা এতিয়া সেইয়াই এতিয়া সেইকাৰণে মানে এতিয়াৰ জেনেৰেচনতটো অলপ মানে নিজৰ মানে মনৰ কথা এক্সপ্ৰেছ কৰাতটো শিকিছে তাৰমানে ধৰি লোৱা সেইটোয়ে মে বি সি যদি আগৰ মানে জামানা থাকে থাকিলে হয় তেতিয় মে বি ধৰি লোৱা আমাৰ মা বাপ
অ কিবা এটা ৰিগেট ফিল হল হয় হা হা হা বা তাৰে মনত কিবা নহয় কিবা এটা হলে হয় হম
সেইটোয়ে সেইটোয়ে কলে হয় চাগে যে এনেকে থাকিবি এনেকে নাথাকিবি এনেকুৱা থাকিব বিলৰ হাতৰ লগত থাকিবি ছোৱালী এক একদম নাথাকিবি সেনেকুৱা এতিয়া সি এতিয়া মানে মানে ধৰি লোৱা সেনেকুৱা এক্টিভিষ্ট ওলাইছে যে আমি মানে আমি দেখাব পাৰো যেনেকুৱা ছোৱালীও ল'ৰাহঁতৰ নিচিনা
উম আজিকালি চোন ক'ত ল'ৰা ছোৱালী টো সমানেই হৈছে, থাৰ্ড জেনডাৰ বোৰনো কি নকৰে সিহতেও পাৰে উম মই এইটো কৰ'বাত এটা নিউজ পাইছিলো ৰবা কিবা কৰে বুলি মানে চবে হাঁহে ন থাৰ্ড জেণ্ডাৰ মানে ছাৰ। ত' সিহঁতেও মানে বহুত টেলেণ্টেড আছে জানা আমাতকেও বেছি সিহঁতৰ মাথা আছে।
সেইটোয়ে সেইকাৰণে মানে বেয়া লাগে যে সিহঁতৰ মানে একো চিট তাত চিট নাই তাৰমানে ত সিহঁতৰ তটো একো ভুল নাই ন সিহঁতেতটো কি কৈ থয়ে
নিজে সেনেকুৱা হও বুলিতো হোৱা নাই ন
উম সেইটোয়ে আৰু জানা যোনটো আমি মানে টাৰম ইউজ কৰোঁ সিজটিৰা বুলি সেইটো একচুৱেলি মিনিং মিনিং টোৱে মানে বদলি গ'ল সেইটো মানে কিবা ভাষাৰ আছিলে তেলে টেলেগু না কিবা তামিল হেনেকুৱা হা ত সেইটো মানে অ ম এইটো মানে বেলেগ তাৰমানে নৰ্মেল মানুহতকে বেলেগ সেইটো মানে হিজৰা হয়। কিন্তু এতিয়া সিজৰাটো এনেকে মানে বেলেগ ভাবে এতিয়া লৈ লৈছ তাৰমানে উম
সিজিৰা এটা পাৰ্ট থাকে হা পাৰ্ মানে ভাগ থাকে যেনেকে এতিয়া কো হৈছে আগতে এটা হিজিৰা ক'ব গ'লে হিজিৰাই এতিয়া মানে কি হৈছে ল'ৰা বোৰো মানে ম মাইকী মানুহৰ নিচিনা এনেকে পিন্ধি সিজিৰা টাইপৰ নিচিনা হৈ যায় মানে। আজিকালি মানে এইটো ধৰিবই নোৱাৰি সিহঁতে অৰিজিনেল হিজিৰা নে নে সিহঁতে নিজে হৈছে তেনেকুৱা
অ সেইটোয়ে সেইটোয়ে সেইটোয়ে মানে কিছু মানে মানে সেনক বা চেঞ্জ কৰি দিয়ে অৰ্গেন সেনেকুৱা ছোৱালী হয় ত' সেইটোয়ে আৰু মানে ইমান কমপ্লেক্স হৈ আছে ন বস্তু কেইটা আজিকালি এতিয়া মানে ভয়ে লাগে সি নে চিৰ বুলি কও নে সিহঁতে দে বুলি কয় মানে সেইটোয়ে আৰু
তাকে আৰু বেয়াও লাগে যে ভলে ভাবে নেকি বা কিবা কয় নেকি তেনেকুৱা তাই
অ সেইটোয়ে আগত উম আগতে চাইকলজিত এনেকুৱা এটা মানে সেনেকুৱা ডিচ ফাংচন আ এটা ডিচ অৰ্ডাৰ বুলিয়ে কৈছিলে যোন মানে সেনেকুৱা আৰু লেচবিয়ান ব এতিয়া আৰু সেই জৰ্টটো মানে ঠাই দিছে, ত আমিৰ দিজৰ্তৰ কেনেকে কৰো, জাষ্ট ষ্টেটিষ্টিকটো চাও যে মানুহ নৰ্মেল মানে কেনেকুৱা নৰ্মেল মানে কি? নৰ্মেল মানে ষ্টেটিষ্টিকটো দি চালে তাৰ মানে মেক্সিমাম লোক কেনেকুৱা থাকে। ত' আগতে চাগে গে বা লেচব সেনেকুৱা কম আছিলে, ত সেই ত সেইণে এবনৰ্মেল বুলি কৈছিলে, এতিয়া যিহেতু আজিকালি টো বহুত ওলাইছে মানুহে এক্সপ্ৰেছ কৰে ত সেইকাৰণে মানে তোমাক মানে দিজতৰ পৰা ওলাই দিছে তাৰমানে সেইটো
তাকে
সেইটোৱে এইটো চেঞ্জ হৈ আছে ইমান
লাগে জানানে কিছুমান বস্তু
উম যেনে কোৱাচোন
আমি যেনেকে নৰ্মেলি বুজি পাও মানুহবোৰে তেনেকে বুজি নাপায় আছে ন আগৰ জামানাৰ মানুহ মানে এই এনেকুৱা স এনেকুৱা সেই কাৰণে মানে সিহঁতে মানে ভালকেও যদি জীয়াব বিচাৰে নৰ্মেল মানুহৰ নিচিনা তেতিয়াও সিহঁতে মানে লোৱাৰে মানুহৰ কথা শুনি সিহঁতে মানে আগবাঢ়িব নোৱাৰে
উম সেইটোয়ে সেইটোয়ে ন সেইটোতো সিহঁত নিজৰৰ যোনটো নেচাৰেল হয় ন চাপজ আমি চাপজ আমি লৰাহতৰ লগত এট্ৰেক্ হ বা সিহঁতে নেচাৰেলি ছোৱালী বা সেনেকুৱা নিজৰ জেডাৰৰ লগত এটে ত সেইটোতো সিহঁতৰটো ভুল নাই ন সেইটো হৈ ত এতিয়া মানে জোৰ জবৰদস্তি কৰিলেতো এতিয়া মানে জীৱনতটো মানে নষ্ট কৰা কৰি দিয়া সেনেকুৱা হয় আৰু
উম হুম হয় হয় ভাবি ভাবি কিনে যে তই এনেকুৱা তেনেকুৱা তেতিয়া যদি কিবা এটা বেলেগ মানে সিহঁতে সেই কৰি লৈছে যে কেনেকুৱা হব উম প কাই সিহঁতক উ মানে আজিকালি চচাইটিৰ পৰাই বেয়া ক'ব
কিন্তু সেইটোয়ে কিন্তু মে বি আগবাঢ়ি আছে মানে আমাৰ জেনেৰেচন টো ক'ব গলে সেইটো মানে আমি বহুত মানে আচা নে আচ্ছা
উমহু উম উম
হেল্' অ আচ্ছা আচা ত সেইটো আমাৰ জেনেৰেশচন মানে অলপ মানে শিকাই আছো বা আমি বুজি আছো যে আচ্ছা, এনেকুৱা-এনেকুৱা থাকে, আমি ৰেচপেক্ কৰিব পাৰো। সেইটোয়ে, সেইটোয়ে।
আগৰ-আগৰ জামানা বোৰে একদমে নাভাবে কোনে বেয়া পাব কি বেয়া পাব।
উম, হুম, মানে মানুহ-
এটাই ৰহান আগতে আগৰ- দিন হ'লে চাগে সি চাগে এইখন স্কুলত পঢ়িব আহিব নোৱাৰিলা হয়। কথাটো কৈছো। উম।
কি কৈছা মানে ইমান ডিপ্ৰেচ হৈ থাকিলে হয় চাগে। এতিয়াতো বাৰু ঠিকে আছে ইমানটা নকয়গে চবেই। এ' পিছে-পিছে কয়, এতিয়া যদি আগৰ জামানা হ'লে হয় যদি পিছে- ক'লে হয় পেৰেন্টছসতেও ক'লে হয় তুমি চোন ছোৱালীহঁতৰ লগত থাকা। সেনেকে নকৰিবা, সেনেকুৱা কৰিব নালাগে, সেনেকুৱা- অলপ মানে ওস্তাদি জ্ঞান দিব আৰু। ত' সেইটো চাগে আৰু বেয়াহে হ'ল হয়। এতিয়া সেইকাৰণে মানে আমি সেনেকে শিকিব লাগে, মানে টলাৰেঞ্চ শিকিব লাগে। মানে একচেপ্ট কৰিব লাগে বস্তু কেইটা। মানে বেয়া কামটোতো কৰা নাই ন। উম, হুম।
আৰু মই হয়, মই কিয় লুকাই ৰাখিম মই যেনেকোৱা হয় মই তেনেকুৱা হয় মানুহ।
উম' সেইটোতো, বেয়া কামটো কৰা নাই। তুমিটো সেইয়াই আৰু- উম।
কিন্তু বুজি নাপায় অ।
সেইটোয়ে-সেইটোয়ে, মানে কি কবা আৰু। মানে আঁহ', সেইটোয়ে, মানে আগৰ জেনেৰেচন মানে সেইখিনি মানে বস্তু কেইটা- পোৱা নাই তো। যে এনেকুৱা-এনেকুৱাও থাকে, মানে ভাল যোনটো মানে এজকনটো। সেইটো মানে সিহঁত- তে মানে গম নাপায় যে এনেকুৱাও বস্তু আছে, সেনেকুৱাও মানে নৰ্মেল বুলি কয়। ত' সেইটো আৰু মানে-মানে চচাইটিৰ বিষয়ে মানে- ক'ব মানে জানে মানে- চচাইটিয়ে কি ভাবিব সেইটো মানে বেছি গুৰুত্ব দিছে। ত' এতিয়া মানে সেইটো-সেইটো মানে আমি- চেঞ্জ কৰি আছো, আৰু সেইকাৰণে মোৰ জেনেৰেচনে ভাল লাগে। যে আমি মানে সেইটোয়ে আৰু চেঞ্জ কৰি আছো বস্তু।
ধুনীয়া এটা আছে ক'ব গ'লে, তেন ক'তে আছো।
অঁহ', -অঁহ', - মোৰতো মই মাজে-মাজে ভাবো যদি মই আগৰ জেনেৰেচনত- জন্ম হ'লো হয়, মই যে কেনেকে-
তেনেকে টো বাদেই দিয়া, ঘৰত সোমাই থাকিব লাগিল হয় আৰু এইখিনি সময় চাগে, মই বিয়াই পাতি- লো হয় চাগে।
হয়-হয়-হয়।
দেখা নাই। আমাৰ-আমাৰ আমাৰতে ধৰা বেছি ডাঙৰ নহয়, যেনেকে- আগৰ যোনবোৰ লাগে আগৰ গাঁৱবোৰ এতিয়াও সেনেকে
উমঁ, হুম-হুম, অঁহ', -অঁহ', -অঁহ', -।
উম' সিহঁতৰ ওঠৰ বছৰ, ঊনৈছ বছৰ। হল মানে সিহঁতক বিয়া দি দিয়া আৰু পঢ়িব নালাগে পঢ়িব নালাগে ইমান দূৰ কলেজ কিনো পঢ়িব এনেওতো ভাত চব্জিয়ে বনাব লাগিব
অ অ আৰে জানা মই ক্লাছ টুৱেলভ মাত্ৰ পাছ হৈছো হা মোৰ লগৰ জনী এটা আছিলে তাই মানে বিয়া হৈ কিনা বাচ্ছাও হল বাপৰে মই অ
আৰু কি জানা আমাৰ অসমীয়া কেইটামানহে চাগে বাচ কি মুছলিম বোৰ যে মুছলিম অ মুছলিমৰ বেছিভাগ মই পাইছো হা এনেকে বিয়া হোৱা মানে মানে পঢ়িব নিদিয়ে আৰু মেট্ৰিক পাছ কৰিম মানে তুমি বিয়া পাতা
বেয়াই লাগে এইবিলাক শুনি কেনে অ
মোৰে লগৰ দুজনী নে তিনজনী দুটা বাচ্ছা হৈছে আৰু কি বুলি ক'বা
অ
এতিয়া আমি আমি কেনেকে আছো সিহঁতে কেনেকে আছে কেতিয়াবা ভাবিলে হ'ব আমি ভাল ফেমিলিয়ে এটা পাইছো মানে বহুত লাকত ক'ব গ'লে
সঁচা সঁচা
যেনেকুৱা টাইপ আজিকালি পৰিস্থিতি হৈছে হৈয়ে থাকে মোৰ মোৰ গাঁৱৰ পৰা উম তাই ইমান বয়স হল অ বিয়া দিব পৰা হৈছে আৰু উ মায়ে কয় তাইক এটা কৰা নাই এতিয়ালৈকে কিবা এটা কৰি লওক সেইবোৰ এতিয়া ভাবা নাই সেনেকুৱা পাই মোৰ বাই এজনী আছে হা অ মোৰ বাই এজনীও বাইজনীও আছে তাইৰো মানে আঠাইশ বছৰ হৈছে আৰু তাইক মানে ইমানেই প্ৰেচাৰ দি থাকে সবে যে কিয়ে তোমাৰ বিয়াখন চাবয়ে ৰখি আছো বিয়া নাপাতা নেকি বিয়া নাপাতা নেকি তাই কিন্তু আইডট কেয়াৰ মোৰ ইচ্ছা মৰ্য মাই বিয়া পাতিম মোৰ বিয়াখন অ এয়া কি বুলি কয় বিয়াখন থৰি না বেলেগে মোক খৰচ দিব মই নিজে পাতিব লাগিব আৰু পাৰে যিহেতু বিয়া হ'ম মই নিজৰ মৰ্জি দি হ'ম হয়নে নহয় আৰু যেতিয়া বিয়া হয় কাম কৰিব কোনে কাম কৰিব ইহঁতে কাম কৰিব যাব নেকি বিয়া থবহে যাব পিছৰ যোনখিনি কোনে চাব হা সেইকাৰণে
মই এটা কথা কওঁ হা অ উম অ নাই কোৱা কোৱা কোৱা
কোৱা কোৱা কোৱা
নাই নাই কোৱা কোৱা তোমাৰ শেষ হৈ ল নাই নাই মই কৈ আছিলো যে মই এটা মানে ৰিচাৰ্চ এটা চাইছিলো হা এটা ৰিচাৰ্চ কৰিছিলে ত' যোনে বিয়া হয় চব এটা বেচ লাইন থাকে এটা লাইন থাকে আৰু যোনটো নৰ্মেল লাইন হয় যোনটো আমি আছো এতিয়া আ যেতিয়া আমাৰ বিয়া হয় বিয়াৰ দিনতটো সেইটো মানে একদম হায়েষ্ট পিক ঠিক আছে একদম হাই তাৰপিছত ধৰি লোৱা সেই পিক টো মানে মাউন্টেইনৰ নিচিনা হা গ্ৰাফ টো সেনেকুৱা তাৰ পিছত তাৰ পিছত ধৰি লোৱা। অঁ, সেইটো মানে কমি যাই কমি কমি মানে টু থি ইয়াৰ্চ লাষ্ট কৰিব। তাৰ পিছত আকৌ মানে নৰ্মেল মানে সেনেকুৱা এটা লাভ নাই, কিন্তু এক্সেপ্যন আছে দুটা হা দুটা এক্সেপ্যন লিখিছিলে, এটা হল যে তুমি যদি লাইক বেষ্টফ্ৰেণ্ডৰ মেৰি কৰা, ত সেইটো মানে হেপি টো ডাবল হৈ যাব, ত সেইকাৰণ সেইটো মানে ভাল হ'ব। আৰু ডাইভৰ্চ আছিলে। মে বি মে বি ৱেডিং কৰাৰ পিছত যদি ডাইভৰ্চ দিয়া, তাৰপিছত। হেপিনেচটো থাকিব আৰু ভাল সেইটো আৰু, ত মানে ক'ব গলে লাভ কিনো, মানে
তাকেইেতো তাকেইেতো, সেইয়ে ত' মানুহ কি মানে কি আৰু বিয়া পাত। পাট বাচ্ছা জন্ম কৰ সংসাৰ আগবঢ়া। সেইটোয়ে বুজাই, তা তাতে আৰু খাই এতিয়া হব লগা একোৱেই নাই, জনসংখ্যা বঢ়োৱা
অঁ মানে ইমান উম সেইটোৱে, সিহঁতে ভাবে যে মানে বিয়াটোয়ে মেইন আৰু।
উম মেইন মেইন, সেইয়েতো কিন্তু ইয়াৰ উপৰিও অকলশৰেও কিমান মানুহ আছে।
অঁ, এতিয়া আঁ আৰু দুনিয়াটো ইমান ডাঙৰ হয়, ইমান অলপ পইচা জমা কৰি যদি অলপ চাও ধনটো, সেইটোয়ে।
অকল হাজবেণ্ড বুলিব কাৰণে হাজবেণ্ড এজন নাথাকিব। গোটেই মানুহে পাব, হয়নে নহয়। আজিকালিটো এডপ কৰিও বাচ্ছা ল'ব পাৰি, ত' তাৰে বাবেও টেনশ্যন নাই। তেতিয়াহ'লে ইমান ডেভলপ হোৱাৰ পিছতো মানুহবোৰে মানে সেইবোৰত হেইবোৰতে উলমি থাকিব। এতিয়া যেনেকে কিছুমানাৰ মানে যেনেকে তুমি ক'লা লেচ দিয় ন। লেচবিয়ান কিছুমানে বিয়া নাপাতে ধৰ্ম বিয়া নাপাতে যিহেতু সিহঁতৰ মন্ত পচন্দৰ সমাজে কিবা কব বুলি মন পচন্দৰ হেই কৰিব নোৱাৰে। তেতিয়া সিহঁতে ধৰা। এডপ্ট এডপ্ট কৰিও সেনেকে বেবী লৈ কিনে নিচাকে জানো। কেনে কিমান আছে সেনেকে মানুহ, তেতিয়া হ'লে।
সেইটোয়ে সেইটো আৰু ধৰি অঁ আৰু ইণ্ডিয়াতটো মানে এনেও ইমান পপুলতেদ কাউন্ট্ৰী হয় এনে আমি খৰচ কৰিব নোৱাৰোঁ, মানে ইমান খৰচ আছে যোন কেইটা মানে একদম গৰম হয় হে কেইটাই মানে যদি খোৱা চোৱা না ত তাপিছত সিহঁতৰ কাৰণে অলপ ভাল কৰিলে মানে মনতটো মানে ভাল লাগে। ত সেইয়াই আৰু উম হুম সেইটোয়ে মই মানে ভাবো আৰু। সেইটোৱে
কিয় বা মানুহবোৰে মানে একদম মানে মান ইমান যদি ডেভলপো হৈছে নহয় মাইণ্ড টো একদম থাৰ্ড ক্লাছে হৈ আছে মানে চবৰে। কব গলে, কিছুমান মানুহৰ যে মানুহ হাই ফাই কিন্তু ধনী ঘৰৰ হাই ফাই দেখাটো একদম মানে ষ্টেণ্ডাৰ্ড কিন্তু মাইণ্ডটো সেই একে পুৰণা জামানাৰ।
অ', ঠিকেই কৈছে একদম একদম।
মানে অসুবিধা হৈছে নোচোবা বা ইটো হৈছে নোচোবা অমুক নুচবা তমুক নুচবা লাগি থাকিব নেকি! সেইটো নহ'লে যে ইটো ইটো নাভাবে যে এইটো নহলে যে বেবি নহয়। সিহঁতক যে বেবী লাগে কিন্তু এইটো চালে ঘিণ কৰে সিহঁতে।
সেইটোয়ে সেইটোয়ে মানে আমি ক'ব গ'লে একদম মানে পবিত্ৰ মানে যদি সেই ব্লা মানে পিৰিয়ডটো ব্লাড হয় সেইটোৰ পৰা মানে জন্ম অ অ
অ আৰু ইটো আচৰিত লাগে যে আমাৰ হলে চেইচেই লেইলেই মানে কি আৰু নুচোবা একদম নকয়। আৰু ভগৱানৰ হলে ভগৱানক পূজা কৰিব যায়।
সেইটোৱেই
আচৰিত মানুহ দেই মানিছো মইতো ভাবিয়ে থাকো যে অম্বুবাচী মেলা ইমান ডাঙৰকে পাতে অম্বুবাচী মেলা হয় নো কি? এটা চোৱায়েতো হয়নে নহয় হ আৰু আমাৰ যেতিয়া মানুহৰ সেই বস্তুটো হয় মাহে মাহে সেইটো বছৰত হয় আমাৰ মাহে মাহে সেইটোকে মানুহে ই এইটো নকৰিবা এই নুচুবা এনেকুৱা নকৰিবা কিন্তু ভগৱানৰ হলে সেইটোক পূজা কৰিব পাৰে। ঠিক আছে বাৰু ভগৱান পূজা কৰিছে একো নাই কিন্তু ইটো নহয় যে আমাৰ হৈছে মানে আমাক ঘিন কৰিব।
উম।
হয়নে নহয় চাবাচোন আগৰ মানুহ সিহঁতে অম্বুবাচী পেলাত একদম লঘোনে ভোকে থাকি একদম চোৱা ভাল হে কৰিব কিন্তু আমাৰ মানুহৰ হলে এইটো নুচুবি সিটো নুছুবি এনেকুৱা টাইপ। আচৰিত লাগে, এই আৰু যে এনেকে অম্বুবাচীত অমুক ধুব লাগে তমুক ধুব লাগে মাটিটো তো চোৱাই হয় ন।
অ সেইটোৱে একো মানে লজিক নাই তাৰ মানে সেইটোৱে।
নাই তাকে মই কেতিয়াবা ভাবো এই মানুহবোৰে সচাই মানে এখন ডেভলপ ইণ্ডিয়াতে আছে নে? জাপানত বেছি ভাল জানা জাপানত বেছি ভাল না সৰু না ডাঙৰ চব ইকুৱেল।
একদম একদম থিকে থিকে।
এতিয়া জাপানত দেখিছা মুখ্যমন্ত্ৰী কোন মহিলা, আমাৰ ইয়াতে মুখমন্ত্ৰী মহিলা হব গলে সৃষ্টি উলটিয়ে যাব ক'ব গলে চেচে। সেইয়েতো কোনোবা এটাই যদি চাকৰিও পায় দেখা নাই কয় এই পইচা দি লৈছে পাব নেকি
সেইটোৱে সেইটোৱে মানে ইমান অ সেইটোয়ে সেইটোয়ে
হয়
এটা হা এটা হেৰি আছে এনে মানে আমি পঢ়িছিলো ত কি হয় জেনেৰেলি বিজনেচত মানে হা চি ই ও হয় হা সিহঁতে মানে লৰাহতে থাকে ঠিক আছে কিন্তু
অ
কেতিয়াবা কি হয় যেতিয়া মানে বিজনেচটো ডাউন হব তেতিয়া মানে ছোৱালীহতৰ লগত প্ৰমোট কৰি দিয়ে তাৰ পিছত নাম কি আহিব যে ছোৱালী টো আহিছে সেইকাৰণে বিজনেচটো বেয়া হৈছে সেনেকুৱা অ সেইটো উম সেইটো আমি কিবা ফেনা মানে এটা পাইছিলো সেনেকুৱা কৰে আৰু
মইয়ো পাইছো ম‌ইয়ো পাইছো কিন্তু এইটো কিন্তু জাপানত নাই হা জা পানতে হওক বা সেইতে হওক ইকুৱেল ছোৱালী ল'ৰা ইকুৱেল মানে এইটো নহয় যে সিহঁত অ দেখা নাই সিহঁতে বি সিহঁতেও বিজনেছ কৰে সমানে বিজনেছ কৰে
উম হম হম একদম একদম উ মই হা মই জাপানৰ বেছি ড্ৰামা চোৱা নাই হা কিন্তু কৰিয়ান আৰু চাইনিজত যে
মইও চাইছো জাপানৰ চোৱা নাই কিন্তু মুখ্যমন্ত্ৰী যদি জাপানৰ মুখ্যমন্ত্ৰী যদি এজনী মাইকী মানুহ হ'ব পাৰে ত' কিয় নোৱাৰে তাতেও আগবঢ়া পেলানি নি এতিয়া আগবঢ়োৱা মানে তেতিয়া মানে এইটো প্ৰুভ কৰিছে যে মাইকী মানুহও কম নহয় বুজি চাও মুখ্যমন্ত্ৰী জাপানৰ মুখ্যমন্ত্ৰী এজন মাইকি মানুহ হয় কি ধুনীয়া এখন দেশ বনাইছে তেতিয়া হলে সেইতো
উম মানে ইণ্ডিয়া টো ডেভলপ হোৱাো মানে বহুত টাইম লাগিব আৰু
বহুত টাইম মানে হ'লেও মাইণ্ড কেতিয়াও ডেভলপ নহয় বুজিছা
হয় ন সেইটো সেইটো মানে আমি মানে ইমানে ৰিচুৱেল উম
হয় হয় মানে ইমানেই উন্নতি হবস্থ ফালে দেখাটো উন্নতি হ'ব কিন্তু মাইণ্ডবোৰ চবকে একে থাকিব
এইটোৱে এইটোৱে
উম দিয়া আমি বহুত টাইম কথা পাতিলো
অ', অ', ঠিকেই ঠিকেই
এতিয়া হম হুম তুমিও যাই কিনে ফ্ৰেছ হোৱা অলপ ফ্ৰ্ৰী হোৱা তুমি নোটচ লিখি আছা লিখা আকৌ এটা টপিক লৈ তোমাক কল কৰিম দে কেতিয়াবা দিয়া বাই বাই উম উম ভাল লাগিল ভালে গুড় নাইট
অ, অ গুড নাইট।